হেল্ল',
অ, হেল্ল',
অ, কি কৰি আছিলা বন্ধু?
মই এনেই অলপ গা চা বেয়া বন্ধু তই কি কৰি আছা?
ইমান এটা গা ভাল লগা নাই সেইকাৰণে অলপ শুইয়ে আছিলোঁ।
মইয়ো অলপ এনেকুৱাই গা চা ভাল নহয় টো অলপ টোপনি মাৰি অলপ ৰেষ্ট লৈ আছো।
আচ্ছা কিবা লাগা যে লাগিছে।
কি?
কিবা খালানে নে নাই?
অলপ চাউণ্ডো আহা নাই তৰ?
অ, কিবা খালানে নাই?
অ', অ', খাইছো তই?
ময়ো জাষ্ট খাই উঠলোঁ ভাত।
অ, ঠিকে মইও অলপ এনেকে ভাত তাত খাব মন নাই মানে অলপ গা চা ইমান ভাল নহয় না।
অ অ হ'লেও কিবা খাবা নহ'লে দুর্বল হৈ যাবা।
অ কথাটো ঠিকে কৈছা সেইটোৱে। বাচ সেইটোয়ে ভাত চাত খাব ইমান মানে মন যোৱা নাই মানে।
অ', এনেও গা বেয়া লাগিলে অলপ মানে খাব ল'ব ইচ্ছা নাযায় ন'।
সেইটোয়ে মানে ইচ্ছা মানে যাই আছে খাব কাৰণে কিন্তু কি কৰো আৰু।
অ, অলপ খাই দিবা আৰু অলপ এনে অ, হেইয়ে আৰু।
দেখা পাইছোঁ বহুত দিন গমেই পাইছা মোৰ মাতটো কাম কৰা নাই এনেকুৱা একদম হৈ আছে মাত চাত নাই একদম
উম উম এনেও বতৰটো এনেও অলপ বেয়াই হৈ আছে বেমাৰ হোৱা চিজনে অলপ মানে তেনেকুৱা।
অৱ সেইটোয়েতো সেইটো কাৰণে আৰু অলপ ৰেছ লৈ আছোঁ তুমি অলপ তোমাৰো বেমাৰ হৈ আছে নেকি?
নাই বেমাৰ মানে অলপ চৰ্দি টাইপ হৈছে আৰু মানে বৰষুণত ভিজিছিলো সেইদিনা।
অঁ মোৰ মাতটো ভাগি আছে তাৰ পাছত চৰ্দি আৰু কাঁহ হৈ আছে। জ্বৰো অলপ অলপ হৈ আছে সিফালে।
অ পিছে ডক্তৰক দেখাইছানে নাই?
অঁ দেখাইছো এতিয়া ডক্তৰে কৈছে ঔষধটো দিছে ভাল- খালে ভাল হৈ যাম।
অ।
উম বাকী গৰম বতৰত কতো ফুৰিব যোৱা নাই নেকি তই?
কি ক'লা?
গৰম বন্ধ যে চলি আছে ক'তো ফুৰিব গৈছেনে যোৱা নাই?
গৰম বন্ধ মানে সেইটো ৰব মানে যোৱা হোৱাই নাই। যাম বুলি ভাবি আছিলো কৰবাত কিন্তু মানে অলপ টাইম চাইম মিলাব পৰা নাই
অ অ বুজিছো কথাটৰ পিছে আজি ব'ল কত বা যাবি ক'ত বা।
কি কৈছা?
ফুৰিব যাবি নেকি আজি?
ফুৰিবা মানে যাব লাগিছিল।
মানে এইটো মানে এইটো মাহতো শেষেই হ'ল বেছি দিন নাই নেক্সট মাহৰ ফালে অলপ- ভাবছো মই আমি বহুত বছৰ হ'ল যোৱা নাই এইবিলাক জাগালে। চিৰিয়াখানা, চাইজ মিজিয়াম এইবিলাক গেইছা নেকি? তুমিত নাযাও চাগে।
অঁ এইবিলাক যোৱা নাই কিন্তু বহুত বছৰ হৈ গ'ল।
মোৰট ছয় সাত বছৰ হৈ গ'ল চিৰিয়াখানা যোৱাই নাই। লাষ্ট এই ক্লাছ এইট না চছেভেনত গেইছো তাৰপিছত মই বন্ধ কৰি নিগিলো আৰু।
অ মইও মানে বহুত বছৰ হৈ গ'ল যোৱাই নাই তাতে নতুন নতুন জীৱ জন্তু- বিলাক আনিছে চাগে।
গম পোৱা নাই মইয়ো শুনছো মই কিছুমান মানুহৰ মুখৰ পৰা শুনছো মই। এ নতুন নতুন কিবা জীৱ নতুন নতুন প্ৰাণী লৈ আনিছে বোলে অলপ-
অঁ অঁ মই এনেকাই মানে শুনিছিলো কিন্তু মানে যোৱা হোৱা নাই। চাইন্স মিডিয়ামতো বোলে বহুত- নতুন নতুন বস্তু বনাইছে।
অঁ সেইটোয়ে আৰু ভাবে সেইটোয়ে ভাবে আৰু দুতিয় পাৰ্ক আকৌ বনাইছে বোলে এইখিনিত বোলে ক'ত বা কিবা চিৰিয়াখানা তাতে।
কি কৈছা?
কিবা পাৰ্ক বনাইছে বোলে।
অ অ এখন নতুন মানে পাৰ্ক ইনগোৰেট হ'ল।
চিৰিয়াখানাতে নেকি?
চিৰিয়াখানাত নহয় মানে চিৰিয়াখানাত অলপ মানে চিৰিয়াখানাৰ ওচৰতে হয় খালি অলপ- মানে এনেকুৱা লাগা লাগি আৰু অলপ।
অ
পাৰ্কটো ডাঙৰে হয়।
সেইটোৱে শুনা পাইছোঁ তো ভাইটোৱে বোলো। চিৰিয়াখানাৰ পাৰ্ক দুয়োৰে এ একেলগে ঘূৰি আহিবা পাৰিম নেকি
অঅ। অ মানে সেইটোৱেটো যদি চিৰিয়াখানা যোৱা হয় ত' আমি পাৰ্কটো চাই আহিব পাৰিম আৰু।
উম মই সেইটোয়ে ভাবছো। দুইটা একেলগে গলো চিৰিয়াখানাও যাওঁ পাইকটো ফুৰি আহো, দুইটা আমাৰ পৰা ভালেই দুটাই ফুৰা হৈ যাব। ইমান বছৰ বছৰ ধৰি হ'ল আমি চিৰিয়াখানা যোৱা সেইটোও হৈ যাব। ত' পাৰ্ক নতুন সেইটোও চোৱা হৈ যাব। কি কোৱা তই?
তাকেতো ইমান মানে ইমান ওচৰত থাকিয়ে ইমান বছৰ যোৱা নাই।
তই ভইচটো অলপ জোৰকে দিয়া না আহা নাই।
ইমান বছৰে ওচৰতে থাকি মানে যাবই পৰা নাই।
অঁ সেইটোৱেটো যাম এইবাৰ কি ভাবিছ যাবি নে তই?
মই যাম মোৰ কোনো কথা নাই যদি তোমালোকে হা বুলি কোৱা আৰু।
মইটো যাম বুলি ক'মেই তোমালোকে অকল নহা। মইটো সকলোবাৰ কৈয়ে থাকো যাওঁ যাওঁ। তোমালোকে অলপ অলপ কোৱা।
অহ। সেইটোৱে টাইম চাইম অলপ মিলাওঁতে অলপ দিকদাৰে হৈ যায় আৰু টাইমটো চাই কেনে যদিহে অলপ হেৰী হয় তেতিয়া যাম আৰু।
উম সেইটোৱে যাব পাৰি হা, বাছ এইকেইদিন ওলাই দিওঁ কি কোৱা? যাওঁ দিয়া।
অ এইকেইদিনৰ ভিতৰতে ওলাওঁ আৰু নহ'লে পিছত আৰু গৰম বন্ধ শেষ হৈ গ'লে আৰু টাইম নিমিলিবই চাগে কাৰো।
উম সেইটোৱে বুজিছা ঠিকে। মই এইটোৱে ভাবি আছোঁ যাওঁ বুলি অলপ ফুৰি আহো।
এনে আৰু বাকী লগবোৰক সুধিছানে নাই? নে অকল মোকে সুধিলা?
কি কৈছা?
বোলো এ অকল মোকে সুধিলা নে বেলেগ লগবোৰকো সুধিছা?
আছে এই আমি কোৱা নাই দুজন এই দুজনকে অকল কৈছোঁ। বাকী কাকো এতিয়ালৈকে কোৱা নাই মই।
অ ক'বা নহ'লে, নহ'লে বেছি মানুহ হ'লে ভালো লাগিব অলপ। পুৰণি লগবোৰকো লগ পাম।
উম সেইটোৱে কৈছোঁ মানে বহুত দিন হ'ল যোৱা নাই ত'। পুৰণা লগৰ কেইটা লৈ কেনে যাওঁ ভাল চাল লাগব ফুৰি আহো সেইটোৱে আৰু।
অ অ তেনেকুৱাকে আৰু। ভাল লাগিব এনেকে চবে লগ হম অলপ কথা পাতিম।
উম উম সেইটোৱে। অলপ বেমাৰো হৈ আছে ৰে মোৰ। তো বেমাৰটো ভাল হ'লে আমি একেলগে গোটেই এইগিলাক গোটেই ফুৰি আহিম। এই গৰম বন্ধত ফুৰিব যৰে নহয় লাষ্টৰ ফালে অলপ।
অ অ বেমাৰটো অলপ মানে ঠিক কৰি লোৱা আৰু আগতে।
উম, সেইটোৱে ক'লো এ বেমাৰটো ঠিক কৰি মানে অলপ যাওঁ পুৰা ফুৰি চুৰি পুৰা অলপ ম
গৈ কিনি
অ অ হয় তাকেটো।
হয় ন?
বাৰু বেমাৰ হৈ থাকিলে এনেও ইচ্ছাও নাযায় মানে ফুৰিব ফুৰিব।
কিবা এইটো বেলেগ কিবা ভা বিছ নেকি তই?
বেলেগ মানে তাকেটো চাই আছোঁ ৰ'বা মানে অলপ মানে মিলাব পাৰা নাই বস্তুবোৰ মানে অলপ।
মোবাইলটো কাণৰ ওচৰত লৈ মুখৰ ওচৰত লৈ ক না।
মানে মিলাব পৰা নাই মানে বস্তুবোৰ। সেইকাৰণে অলপ মানে খেলিমেলি হৈ আছে।
কিবা কাম কৰি আছ নেকি তই?
কাম মানে মই অলপ এ সৰু -সুৰা কাম কৰি আছো আৰু তেনেকুৱা ফুল টাইম কাম মানে কৰা নাই তুমিনো
অ ঠিকে মইও আছোঁ এনেই কেতিয়াবা কি যি কাম যেতিয়াবা কিবা কাম পাওঁ কৰি দিওঁ আৰু সেনেকুৱা আৰু।
তাকে সেনেকুৱাকে ময়ো কৰি আছোঁ আৰু চাওঁ অলপ ডিগ্ৰীটো কমপ্লিট ধৰণৰ জাষ্ট
অহ ভালে, মইতো আৰু অলপ লগ ভাল হ'ব এতিয়াও।
অ তাকেতো অলপ ৰখিব লাগিব এতিয়া।
মোৰতো বেক আছে, বহুত কেইটাত বেকো আছে। বেক কেইটা উঠাব আছে। বেকলা উঠাই তাছত অ অগত আহি আছে ৰে মোৰ ভাই।
এ কেইটা বেগ, কেইটা চাবজেক্টত বেগ আছে তোমাৰ?
এ, মানুহে হাহিবৰে ইমান ষল্লটা চাবজেক্টত বেগ লাগিছে মোৰ।
বাপৰে! কি কোৱাৰে ইমান।
অ এই থাৰ্ড চেমৰ পৰা কি বা হৈছে নাজানো। ছেকেণ্ড চেমৰ পৰা একদম ফাৰ্ষ্ট চেমত ভালকে গৈছি। এই ছেকেণ্ডৰ আপোনাৰ বেগৰ পৰা বেগ লাগি আছে।
অ, ফাষ্ট চেমত মানে মোৰো লগবিলাকৰ মানে বেগ নাই লগা কিন্তু ছেকেণ্ড চেম, থাৰ্ড ছেমৰ পৰা বেগ লগা ষ্টাৰ্ট হৈছে আৰু এটা দুটা চাবজেক্টত এনেকে।
ত মোৰ বহুত কেইটা লাগছে। এ মোৰ ছেকেণ্ড চেমে বহুত বেয়াকে লাগিছে, ছেকণ্ড ছেমত পাঁচটা লাগি গল না।
অ।
ত সেইটো একদম বেয়া কৰি দিছে মোৰ লগত।
অ মানে বেগ লাগি গলে মানে দিগদাৰ হৈ যায় আৰু অ।
ত এনেকে চৈধ্য, পোন্ধৰ মান ওচৰা-ওচৰি বহুত দুচি দিছে বেই। এতিয়া একজাম দিছো, একজামৰ এতিয়া ৰিজাল্ট পোৱা নাই বেকৰ। কি কৈছ? কি কৈছ?
তুমি বোলো এতিয়া ৰি একজাম দিবৰ কাৰণে পইচাও ভৰি থাকিব লাগিব বাৰশকে।
দিলো, গোটেইকেইটা একজাম দি দিছোঁ। এ অকল ৰিজাল পোৱা নাই এতিয়ালকে ফিকচাৰটো অলপ বাকী আছে।
অ অ ৰিজাল্ট মানে ৰে লেট কৰে ন বহুত।
সেইটোৱে বেকৰ ৰিজাল কাৰনে মই ৰখি আছো কেতিয়া আহিব এতিয়ালৈকে আহাই নাই, এটাও ৰিজাল্ট অহা নাই আকৌ।
অ, অ ৰিজাল্ট মানে অলপ লেট কৰে।
উম বুজিছো কথাটো তোৰ মই।
উম, লেট হয় আৰু কি কৰিবা আৰু।
উম সেইটোয়ে ঠিকেই কৈছ তই কথাটো এতিয়া ৰিজাল্টটো জল্দি পালে ভাল আৰু মোৰ কাৰণেও আৰু।
অ তাকেতো ৰিজাল্টটো জল্দি পালে ভাল। দিব আৰু চাগে এই গৰম বন্ধৰ ভিতৰতে দিব চাগে?
এইটোয়ে গম নাপাও কেতিয়া দিব, দিলে ভাল আৰু।
অ, তাকে।
উম সেইটোয়ে, কথাটো ঠিকে কৈছ তই। চাও এই কেইদিন কি হৈ দেখা যাব আৰু সেইটোৱে দিব আৰু এই সপ্তাহত দিব। এইটো মাহতে দিব চাগে আইথিং।
অ ময়ো তাকে ভাবি আছিলো ইটো মাহতে দিয়ে নেকি?
কেতিয়া দিয়ে সেইটোৰ ওপৰত কথা আৰু গম পাই যাম।
এনে শুনি আছো এইটো মাহতে দি চাব দিব চাগে?
উম। সেইটো আৰু কিব এইটো চাওঁ। চু উহু উহ। এইটো ভাত দিটো ভালেই আৰু।
দিয়া পিছে, যাম আৰু তেতিয়া লগ পাম।
দে
অঁ, বাই।